হেল্ল'!
অ' হেল্ল'!
অ' আওৱাজটো শুনি পাই আছা ন?
অ' অ' আহিছে, বন্ধ আহিছে।
অ' অ' অ' অ'। ভাবিলো বহুত দিন ফোন মৰা নাই, ফোন মাৰি খবৰ খাতিয়ে সুধি লওঁ আৰু।
অ' অ' ঠিকে ঠিকে ক'লা কথা বন্ধু এইটো।
উম, কি খবৰ তোমাৰ?
এ ইমান মানে ভাল নহয় মানে মোৰ বিশেষকৈ। মানে অলপ মোৰ শৰীৰটো ভাল নহয় মানে অলপ। এই বৰষুণত ভিজি গৈছিলো মানে মই। দুইদিন আগত তইতো অলপ গা-চা মোৰ ভাল নহয়।
অ' কি মানে, পানী লগা যেন হৈ আছে।
অঁ অঁ সেইটয়ে অলপ মানে কাহ, অলপ চৰ্দি, আছে অলপ জ্বৰৰ ভাৱ পাই আছো মই, বাকী তোমাৰ খবৰ কোৱা বন্ধু?
মোৰ খালো নহয় বেয়াও নহয় আৰু নহ'য় মাজত মজলিয় আৰু
অঁ তেতিয়াহ'লে ভালেই দিয়া এতিয়া তোমাৰো।
উম হু। বেমাৰ যেন নাথাকিলেও ভাল দে চোন বেমাৰ থাকিলেহে বহুত কষ্ট হয়।
এইটোয়ে কথা ক'ব মন নোযোৱা হৈ যায় এনেকুৱা মানে চাওনে
বাদ দিয়া এইবোৰ বাকি কোৱা কিবা কাৰণে ফোন মাৰচিলা কিবা বিশেষ কিবা কথা আছিল নে নেকি?
অ' মানে কথাই একো নাই মানে এনে ফোন মাৰিছিলোঁ খবৰ খাতি তে সুধো আৰু ক'ত ফুৰিব যোৱা ভাবিছিলোঁ ক'ৰবাত বন্ধৰ দিন ক'ত ফুৰিব যে আৰু লগ ধৰো একলেগে আৰু
অ' অ' ভালেই তেতিয়া হ'লে কথাটো ক'লা।
উম, বাকী ভাত খালা?
নাই এতিয়াতো খোৱা নাই, তুমি খালা নেকি?
অ' মই খাই উঠিলোঁ অলপ দেৰি আগতে খাই উঠিলোঁ আৰু
নাই মানে ছি নাইকিয়া হৈ গৈছে খাবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ খাম বুলি। কিন্তু মন নগ'ল তাৰপাছত নাখালোঁ আৰু
অ' অ' বাকী পুৰবানে মাৰ দেউতাৰ ভাল?
অ' ভালে আছে, তোমাৰ?
অ' মোৰো ভালে।
উম।
বাকী বন্ধৰ দিন কেইটা কি কৰি আছা ঘৰত?
বন্ধ সেয়াই বিশেষ একো নহয় আমাৰ ওচৰত ধৰ ফিল্ড আছে।
অহ'
তাতে যাই বেছিভাগ ক্ৰিকেট খেলোঁ, ফুটবল খেলোঁ, লগৰবোৰৰ লগত সেনেকুৱা তাতে যাই অলপ হাঁহি ধেমালি ৰ মাজতে অলপ কেতিয়াবা ওলাই যায় কালি মই এই মোৰ লগৰ বন্ধু দুজন আছে। সিহঁতৰ লগৰ অলপ চানমাৰিত অলপ গ'লো অলপ ফুৰিব গ'লো ৰেষ্টুৰেণ্টত অ' এনেকে তাতে অলপ যায়তাই এনেকা। অ', ৰেষ্টুৰেট এটা ডাঙৰ ৰেষ্টুৰেণ্ট গৈছিলোঁ কালি। যায় দে তাতে অলপ ইনজয়মেণ্ট কৰি পিনে আহিলোঁ অলপ। বাকী তোমাৰ কোৱা? তুমি কি কৰি আছা?
মোৰ ইমান ভাল যোৱা নাই, মই ঘৰতে বহি এনেই গেম খেলি আছোঁ আৰু মোবাইলত।
অ', আচ্ছা।
ওলাই যোৱা হোৱাই নাই, কেতিয়াবা ৰাতি বাৰু চাহ খাব ওলাই যোৱা হয়, আৰু কিন্তু ইমান নাযো-ইমান যোৱা না যায় আৰু ঘৰতে থকা যায় আৰু।
অ'।
উম।
কলেজৰ ছিক্স চেমিষ্টাৰৰ একজামো শেষ হ'ল, ৰিজাল্ট বা কেতিয়ালৈ দিয়ে?
এইটোয়ে, এনে মই এনেকুৱা একো বিশেষ কথা মই গম পোৱা নাই। এইটো গম পাই যাম নহয়, নটিচ দি দিব নহয়, যিদিনা দিব সিদিনা আগতে সেইদিনা গ্ৰুপত মেছেজ দি দিবচোন আমাক।
উম, সেইটোও হয়, পিছে। পিছে মই ভাবি আছিলোঁ উম, কোৱা, কোৱা। তুমি অহ। মানে মই ভাবি আছিলোঁ কি, আমি মানে লগৰবোৰে মানে আ, স্কুলৰ লগৰবোৰে আৰু। যিহেতু লগ পোৱাও নাযায় আৰু লগবোৰক যোগাযোগ কৰি এবাৰ কাজিৰঙা চাইডে ফুৰি আহোঁ নেকি?
কাজিৰঙা?
উম।
অ', ভাল লাগিব, মই মানে যায় পোৱা নাই, ঠাইখন মোৰ বহুত মন আছে, যাবৰ কাৰণে।
অ' মানে ময়ো বাহিৰৰ পৰাই দেখিছিলোঁ মানে আপাৰ আচাম চাইডে যায়তে বাহিৰৰ পৰাই দেখো আৰু ভাবিছিলো যে এইবাৰ সোমাই পেলাই জীপ চাফাৰী কৰি ভাল লাগিব চাগে। ভাবিছো চবকে ল'গ ধৰো নেকি এবাৰ,
অঁ পাৰি এ কথাটো তুমি ঠিকেই কৈছা। তুমি পিছে এতিয়া এই যাই পাইছে মানে তাতে সিফালে যাই পাইছা কাজিৰঙা কাজিৰঙাৰ ফালে মানে?
অঁ অঁ ৰাস্তাইত মানে সেই ৰাস্তাটোৰে আপাৰ আচম চাইডে যায় ন' কাজিৰঙা ৰাস্তাটোৰে।
অ' অ' অ' তাতে কিবা কিবা কিবি জন্তু দেখা পাইছে? পঢ়াৰৰে
অঁ এবাৰ গড় আৰু এটা হৰিণ দেখা পাইছিলো এবাৰ। উম, মানে গড়টো দূৰত আছিলো বাৰু। ন হৰিণটো ওচৰতে দেখা পাইছো আৰু।
অঁ
উম।
য়ে এইবাৰ এটা কাম কৰো আমি আমাৰ লগৰ কেইটা জি -প চাফাৰি কৰিবলৈ এটা ট্ৰেইনিং কৰো দিয়া।
উম সেইটোতোয়ে ত' তুমিতো জানাই কাজ, হুম উম। অ কলে হ মৰা
কি কলা?
তুমি কি ব্ৰিজৰ কথা কৈছিলা ন?
বুজা নাই আৰু এবাৰ কোৱাচোন?
মানে আমি সেই তেজপুৰৰ কলিয়াভোমোৰা ব্ৰিজখনত চাইবৰে একেলগে শিপিনে গ'লে।
হয় ইকি, অ যাম নহ'লে তেতিয়া হ'লে বিশেষকৈ এতিয়া ধ এতিয়া আমাৰ এতিয়া ৰিজাল্টটো দি দ
অ এতিয়া ত মানে আগষ্ট মানে তেনেকে আৰু।
উ সেইটো মা মানে আমি অলপ কাম চাম কৰি ল কাম কৰি অলপ পইচা জমা হৈ গ'লে আৰু ইতা ভাল লাগিব যায় মানে ঘৰৰ পৰা আৰু কিমান পইচা ল'বি নাই এইবোৰ কৰি।
যে ইনকাম কৰি পেলাই ফুৰি ফুৰাতো এটা মজা বেলেগ এটা মানে।
মই সেইটোয়ে ক'লো ঘৰৰ পৰা আৰু কিমান এটা পইচা লম সেটোৱে এইফালেপা এনেকে সকলোৱে মিলি যাপ
অ। পিছে তুমিতো জানাই আমাৰ কাজিৰঙাখন কিয় পপ কিয় মানে ইমান জনপ্ৰিয়?
অ জানো জানো আমাৰ মানে কাজিৰঙাত পৃথিৱীৰ যে একমাত্ৰ ইয়াতে আমাৰ এই বস্তু গড় যে আছে এশিঙীয়া গড় তখন আমাৰ কাজি আমাৰে অ অসমৰ তে অকল পায় অসমৰ কাজিৰঙা আৰু আছে বেলেগ উদ্যানতো পাই চাগে। কাজিৰঙা মেইনলি কাজিৰঙা অকল পায় বোলো শুনিছো।
উম মানে মইও এতিয়া শুনিছো মানে এশিঙীয়া গড়টো আমাৰ অসমৰ যিহেতু এটা বহুত ডাঙৰ এটা সম্পদ যে সেইটো চবতকে বেছি মানে কাজিৰঙাতে পায় আৰু।
অ',
বাকী- বাকীটো পায় বাৰু বাকী অভয়াৰণ্যবোৰতো কিন্তু কাজিৰঙা চবতকে বেছি পায় আৰু।
অ', অ',
অ',
উম, মানে
কি ক'লা?
উম, তোমাৰ মানে এখিঙীয়া গড় চাব বহুত মন আছে মানে।
উম-উম মানে এই হাতীৰে যে হাতীৰে মানে জংঘলখন ঘূৰাই যে হাতী চাবাৰী সেনেক এ মানে ঘৰটোও চাব মন আছে মোৰ সেনেকে হাতীত ঘূৰি ঘূৰি
হ ভালে চাব যাব পৰা যায় মই সেইটোয়ে বৈছো নোৱাৰি নহয় সেইটো আমাৰ মানে সকলোৱে মিলি মানে আমি অকল দুজন তিনিজন চাৰিজন গ'লে নহব ছয় সাতজন আাতজন মানত তেতিয়াহ'লে যাই ভাল লাগিব তেতিয়াহ'লে গ্ৰুপত গ'লে মানে আমাৰ আমাৰালোকৰ খৰচটো অলপ কমি গ'লে ভাল হ'ব
অ তাকেই মানে মই তোমাক কলো কিয় মই মানে কিছুমান লগৰৰ লগত মানে যোগাযোগ নাই যে ফোন নাম্বাৰ নাই তোমাল লগোক আছে চাগে তুমি যোগাযোগ কৰিব জনাব পাৰিবা আৰু সিহঁতক
অ মই ভাবিছা আ কথাটো আজি পাতি লম সিহঁতৰ লগত এই বিষয়ে ভাৱে এইকেইটয়া কিবা কৰে
অ
আহিলেতো ভালেই পা মই
উ আৰু মই তোমাক হ অ ভাবিলো এ তটা সেই আৰু এটা বিশেষ কাৰণতে ফোন কৰিছিলো বাৰু
কোৱাচোন
ভাবিছিলো পৰহি মানে এবাৰ সেই আমচিং আমচিং অভয়াৰণৰ চাইদে য ফুৰি শুনিেকি ভাবিলো তোমাৰো বেমাৰে হৈ আছে আৰু তোমাৰ
অ কথাটো সেটো মোৰো অলপ মানে গাটো মানেে বিশেষ ভাল নহয় মই যাব নোৱাৰিম মানে তোমালোকে যোৱা য যাব
অহ অহ তাকে ভাবিলো ইমান গৰমো দিছে তাতে ঠাণ্ডা পৰিব চাগে ইমান গছ গছনি আছে অলপ
নাজানো কাল চোৱা না বতৰটো কি হৈ গল কালি একদম বৰষ খুব বৰষুণ দি আছিল ইতা অখা হঠাৎ ইমান ৰ'দ দি দিলে
তাকে মানে তোমাৰ চাগে সেইকাৰণে হুম তোমাৰ চাগে সেইকাৰণে বেমাৰ হৈছে চাগে এই বৰষুণ বৰষুণ ৰ'দ বৰষুণ ৰ'দ
মানে ই মানে ঠাণ্ডাও পাই গ'লো ইফালে সেনেকুৱাও হৈ গ'ল ভিজিয়ে গ'লো আৰু ইফালে গৰম আঠাত সকলো মিস্ক গ'ল ন হেকাৰণে মো গাটো অলপ বেয়া হৈ গৈছে
উম উম তাকে দৰব চৰব খাইছা নে নাই
নাই মানে দৰৱ চৰৱ না নাখাওঁ মই এনেকে
এ কিবা মানে অ দৰৱ খোৱা যায় বাৰু মই জ্বৰ উঠিলে মানে খাই দিওঁ আৰু মানে মোৰ জ্বৰ উঠিলে মূ মূৰটো বহুত বিষায় সেইকাৰণে মই খাই দিব লাগে একদম মানে
ঠিকে কৰিছা কথাটো
উম
মানে মই দৰৱ খালে মানে অলমান মই আগৰ পৰা আমাৰ দৰৱ চৰৱ এইবোৰ একো নাখাওঁ
অ
ত' সেইকাৰণে মই ভাবিলো নাখাবলেতো সেইটৱে
অ দৰৱ নোখোৱাটো ভালে পিছে দৰব খালে মানে শৰীৰটোতো অলপ এফেক্ট দিয়ে যে দৰৱটোৱে উ যিমান পাৰি নোখোৱাকে থাকা হয় ঘৰৰ মানে মানে ঘৰৰ যিহেতু উম কিবা কিবি গছ গছনি কিবা কিবি এনেই এই বতি পেলাই সেই পানীৰ জলটো বনাই খাই দিব লাগে আৰু কিবা কিবি এই জালুক চালুকত যে
গম পাইছো খাম আ চা মই কালি আজি ৰাতি ৰাতি পুৱা পৰাহে গাটো ভাল নহয় কালি লৈকে ঠিকে ঠিকে আছিল ত' আজি চাও ৰাতিলৈকে অলপ ৰাতি এনে অলপ চাহ সেইটো যেনে সেনেকুৱা অলপ চাহ তাহ বনাই পিনে খাম চাগে অলপ আলবাম থাকে লাগি আছে সেইটোয়ে দেখা যায় বদলি ভাবো কি হয়
নহলে মানে এনেকে এনেকে দৰৱ চৰব নাখালে দুৰ্বল হৈ যাব যে আৰু
অ কথাটো ঠিকে ক'লা তুমি বন্ধু চাও এতিয়া খাম ভাইেকে অলপ দেৰিকৈ খাই দিম আৰু মই
উম বাকী মাহঁতে শুই আছে
অ অ মায় অলপ টোপনি মাৰ অলপ মানে গাটো বেয়া মানে তো অ মায়ে অলপ টোপনীয়ে ঢাৰি আছে
অ আমাৰো মায়ে ওলাই গৈছে অলপ বজাৰ চাইডে
অ ভালেই হয়
ভাবিলো ঘৰত অকলে আছে এাৰ ফোন কৰিা খবৰ খাতি সুধো অল আমনিও কৰো অলপ বেলেগৰ
ঠিকে এইেই ব
উম উম
সেইটোয়ে গা চা অলপ ভাল নহয় নহলেতো ভাৰ ভালকে মানে মানে এইটো তুমি যে মানে যে এই আমফিং যাম বুলি যে মই গ'লো হয় এই গাটো বেয়া কাৰণে গৈ যাই ৰাস্তাই মই গা ধুব নোৱাৰিম ত অলপ একো ফূৰ্তি কৰিব নোৱাৰো
তাতে যাই পেলাই আৰু ক'ত বেমাৰ উঠিব আৰু বেছি উঠিব আৰু অসুবিধাে হ'ব
এইটো মই এইটো মানে ভাবিলেও নাযাওঁ দিয়া মই বেলেগ দিনা যাওঁ দে অলপ
মানে গাটো আপোনাৰ তুমি ৰেষ্ট লোৱাটো এতিয়া বেছি ইম্পৰ্টেণ্ট
অ সেনেকুৱা সিক অলপ টোপৰি চুপৰি ব আৰু ভাল হৈ যাব গাত ত তাতে জলদি জল্দি ভাল হৈ যায়
উ দিয় তুমি টোপনি মাৰা তেনেহলে হলে
অ অ দিয়া ঠিক আছে